হেল্ল,
অ, কি কৰিছা? বা, ৰাস্তাত আছা নেকি তুমি?
অ, গৰম কাৰণে অলপ ৰাস্তাত খোজকাঢ়ি আছোঁ।
অ, অলপ ঘৰত যোৱা, গাড়ী-মটৰ মাত পাই আছোঁ মানে।
অ, অহ, খোজ কাঢ়ি আছোঁ।
ঘৰত যোৱা বুলি ক'লো, গাড়ী মটৰ মাত পাই আছোঁ।
অ, হয়, কিন্তু।
আহা, ঘৰত আহা, ঘৰলে আহা ঘৰত
হেল্ল, অ, এতিয়া শুনিছোঁ দিয়া ভালদৰে।
অহ, আহিলোঁ খোজ কাঢ়ি, কাঢ়ি।
অ, খোজ কাঢ়া নেকি তুমি?
অহ, খোজ কাঢ়োঁ।
অ,
ৰাতিপুৱা খোজ কাঢ়োঁ। দুপৰীয়া খোজ কাঢ়োঁ, এতিয়া আকৌ গধূলি খোজ কাাঢ়িলোঁ। দুপৰীয়া ঘৰত কাম কৰোঁতে খোজ কাঢ়া যায় আৰু, ৰন্ধা-বঢ়া কৰোঁ না। হেল্ল,
অ-শ, কেনেকুৱা লাগে তোমাৰ খোজকাাঢ়ি?
গাটো, পাতল লাগে অলপ। খোজ নাকাঢ়িলে, অলপ ভাল ওজন-ওজন লাগে। তে টিভি আৰু বেলেগ ৰুমত আছে।
অ, অলপমান টিভিৰ চাউণ্ডটো কমাই দিবলৈ দিবা, আ, হা, হা,
চাউণ্ডটো কমাই দেছোন অলপ, চাউণ্ডটো কমাই দিয়া টিভিৰ। হেল্ল,
বাকী তোমাৰ, আজি মই হেৰিত গৈছিলো নহয়, তোমালোকৰ ফালে।
আমাৰ ফালে গৈছিলা?
অ, তোমালোকৰ ফালে গৈছিলোঁ।
আমাৰ ঘৰত কিয় নাহিলা?
মানে দেৰি হৈ গ'ল আৰু। সেইকাৰণে নগলো। ভাবিলো যাম বুলি, কিন্তু যোৱা নহ'ল আৰু।
অ, নাৰাখা কাৰণে ফোন কৰিছে ন।
অ, আমি মানে ফুৰিব যাম আৰু, তাৰে বজাৰ কৰিব গৈছিলোঁ। তেতিয়াই তোমালোকৰ ঘৰৰ ওচৰেদি গৈছিলোঁ।
অ, সুমাব লাগিছিল।
অ,
একাপ খালি চাহ খাই গ'লা হৈ।
অ, তাকে। তাকে আৰু ভাবিছিলো যাম বুলি, কিন্তু নগলো আৰু ধৰা। পিছত যাম দিয়া এদিন, তুমি যে বনাই থোৱা, মই খাম গৈ।
আগতে খবৰ দিবা?
অদিম দিয়া। তুমি হে বনাবাচোন! অ, অ কি বুলি কয়? উম এইটা যে পিঠা বনোৱা তুমি সেই পিঠাটো বনাবা দে
কি বা পিঠা পিঠাটো বহুত ৰকমৰ বনাওঁ।
তেল পিঠাটো যে বনোৱা কেনেকে বনোৱা?
হো তেল পিঠা খাই ভাল পোৱা নেকি? বনাও মাজে মাজে গুড়া থাকিলে গুড়া খুন্দিলে। ঢেঁকী আছে ঢেঁকীত গুড়া খানদো। খুন্দি কেনে বনাও।
সেইটোয়ে সুধিছো তোমাক কেনেকে বনোৱা?
অ কেনেকে বনাও মানে সেই গুড় আৰু গুড় গুড় গু় আৰু গুড়া চাউলৰ গুড়া।
উম
তাতে অকমান নিমখ দিওঁ, অকমান চৰ্দা হাত দিওঁ এইফেলে গুৰ গুৰ দিওঁ। দি কেনে মানে লাৰি লাৰি লাৰি লাৰি লাৰি লাৰি অলপ সময় থৈ দিওঁ। প্ৰায় এক ঘন্টামান থৈ দিওঁ।
হয় হয় হয়।
থৈ দিয়াৰ পিছত। কেৰাহীত তেল গৰম কৰোঁ। গৰম কৰি এখন এখনকৈ দিও। এখনকৈ দিব পাৰি বেছি দিব নোৱাৰি তাতে। সৰু কেৰাহীত বহুত দেৰি লাগে। এখ এখেন বনাব লাগে যে, বহুত তেল লাগে। অ গৰম কেনেকুৱা সেইফালে?
গৰম তোমাৰ ইমান নাই আৰু তোমাৰ গৰম বেছি নাই। চৰ্বত বনাই থৈ দিছো, চৰবত খাম গৰমৰ।
কিও চৰ্বত খোৱা নেমুটেঙাৰ?
আমৰ।
আমৰ সেই যুজ বোনাই খোৱা? আমৰ যুজ?
আমৰ ৰস বনাই খাওঁ আৰু আমৰ বঢ়িয়াকে, তোমাৰ এনে আমৰ ৰস বনাই কেনে তোমাৰ মানে মই ফ্ৰিজত থৈ দিওঁ। থৈ দি কেনে খাই থাকো আৰু।
অহ হয় নেকি? অঁ এতিয়া ঘৰতে আছা?
হয়। অ ঘৰতে আছো দিয়া ক'তনো যাম।
চা কিহে দি খালা? চাহ কিহে দি খালা আজি? ৰাতি ভালা চাহ
আহ তো চাহ তোমাৰ মই সেই খালো। ব্ৰেড খালো, ৰুটি খালো, বাটাৰ খালো, চানা খালো এইবোৰ খাইছো আৰু।
হয়।
অ মানে মইয়ো। যিটো মানে তোমাৰ গৰম কৰি খাই খাই ভাল পাওঁ আৰু যেতিয়া তুমি তাৱাত- গৰম কৰো, গৰম কৰি কেনে তাতে বাটাৰ দি কেনে খালে ভাল পাওঁ আৰু।
অঁ।
ভাল লাগে তেতিয়া ধৰা অলপমান।
উম সেইটো হয়, অলপ টান হয়। নৰম নহয় ইমান ভাজিলে।
হয়, হয়, হয়।
না।
হয়।
ৰাতি ভাত খোৱা নে নোখোৱা?
অঁ ভাত তোমাৰ খাম আৰু। খাবই লাগিব ভাত নাখালেতো নহয়।
কিহেদি খাবা?
মই ভাত- তোমাৰ আজি পনীৰ বনাইছিলো পনীৰে খাম। তুমি পনীৰটো কেনেকে বনোৱা?
মই বনিছিলোঁ যি পনীৰ সেই বনি চাৰি পনীৰ।
অঁ কেনেকে-
অঁ পনীৰটা- পনীৰটো আগে কাটি কাটি কাটি হেৰি কৰোঁ অলপমান তেলত ভাজি লওঁ। ভাজি থৈ দিওঁ। দি কিনে তাতে বিলাহী, পিঁয়াজ, কাজু এইবিলাক ভাজোঁ। ভাজিকনে আকৌ মিক্সিত গুড়া কৰোঁ। গুড়া কৰি আৰু- তাতে আৰু বনাওঁ অলপ তেল দিওঁ দি কিনে আকৌ দুটুকুটামান পেষ্ট- দি আৰু- তাতে হালধি, জিৰা অলপ দিওঁ। তাৰ পিছত যিটো গুড়া কৰিছিলো বিলাহী সেই খিনি ঢালি দিওঁ। দি- তাত তাৰপাছত উতলাৰ পিছত অলপমান গাখীৰ দিওঁ, নিমখ দিলোঁ। যাৰ পিছত আৰু উতল অহাৰ পিছত- আহ পনীৰ খিনি দি দিলো, হৈ গ'ল চাই পনীৰ। তাৰ গৰম মচলা দিব লাগিব হম।
তুমি মানে বহুত সাধাৰণ কে বনোৱা বাত প্ৰস্তুতিটো ভাল লাগিছে। মইয়ো মানে চেষ্টা কৰিম এবাৰ, ঠিকে আছে দিয়া।
এনেকেই বনাওঁ পনীৰ। তাতে আৰু কি আৰু বেলেগ কৰি বনাম তথাপি কিনি আনাত কৰি ঘৰত খোৱাই ভাল।
হয়, হয়।
কিনি অনাবিলাক ইমান ভাল নাপাওঁ খাই মই। মই নিজে বনাই-
অঁ ভালতো নালাগে। নিজে বনোৱাৰ দৰে মানে সোৱাদ নহয় দিয়াচোন তুমি যিমানো চেষ্টা নকৰা কিয়।
মই যে বাহিৰত অনলাইনত অনাবিলাক নাখাওঁ, ঘৰতে বনাওঁ।
নোখোৱা নেকি মানে- সামাজিক মাধ্যমত যে আমি খাওঁ যে সেই তুমি- মানে অৰ্ডাৰ কৰি কেনে নোখোৱা নেকি
নাখাওঁ নাখাওঁ এই মই একো বস্তু নাখাওঁ এইবিলাক ঘৰতে যি বনাওঁ সেয়ে খাওঁ মেগী বনাওঁ চাওমিন বনাওঁ ম'ম' বনাওঁ ফুচকা বনাওঁ চব বনাওঁ এইবিলাক ঘৰতে বনাই খাওঁ
এখন দোক দোকানে দিব পাৰা ইমান বিধ যদি বনাবই জানা কিয়
নিজৰ কাৰণে বনাওঁ আৰু দোকান আৰু কেনেকৈ দিম দোকান দিলে আৰু
নাই তুমি দোকান দিলে তোমাৰ বস্তুটো ভাল হ'ব ন দোকান দিলে তুমি ভালকে পইচাও পাবা দুই পইচা আৰু মানুহে খাইও ভালপাব ধৰা।
নাই দোকান দিব নোৱাৰি ঘৰত কাম থাকে ন।
হয় নেকি
ঘৰৰ পৰা যাব
হয় বাৰু অ কাম থাকে বাৰু নাথাকা নহয়। তাৰে মাজৰতে কৰিব লাগিব চাগে
তাৰপাছত কি বনাবা আজি ৰাতি
আজি ৰাতি হেই বনাম বুলি ভাবিছোঁ তোমাৰ দাইল, আলু পিটিকা চয়াবিন আৰু এইবোৰে বনাম বেছি ইমান একো নবনাও দিয়া। সাধাৰণকে খাম।
বন্ধ কৰি থৈ দিছো ভাতকেটামান। দালি বতিছো বতা সেনেকা থৈ দিছো। আৰু সেয়ে খাম আজি ৰাতি। আজি নিৰামিষ খাওঁ ন মঙলবাৰ। সেয়ে খাম ভাত পন্তা কৰি থৈছো পন্তা ভাত খাম শুকান জলকীয়া পডি ল'ম। পানি দি অলপ আলু ভাজলি ভাজলো নাভাজিলো দালি ভাতে দি খাম। বঢ়িয়াকে টোপনি আহিব পন্তা ভাত খালে।
হয়।
আজি বহুত গৰম নহয় আজি বহুত গৰম সেইকাৰণে সেনেকা থৈ দিছোঁ।
অ হয় বাৰু তোমাৰ গৰমৰ কাৰণে নহয় পন্তা ভাতটো খালে তোমাৰ মানে বহুত মানে তোমাৰ গৰমটো কমি থাকে আৰু যিটো মানে গৰম এটা ভাৱ হয় সেইটো মানে ভাৱ টো কম পোৱা মানে খেতিয়কসকলে যে পথাৰত যে যায় তোমাৰ পন্তা ভাতবোৰ লৈ যায়।
অ অ পন্তা ভাত নিয়ে সিঁহতে আৰু সেই বৰাচাউল ঘৰত জলপান নিয়াত গুৰ মিঠাই নিয়ে এই বৰাচাউলৰ লগত খায়। সেইবিলাক লৈ যায় পথাৰত। আৰু সেই নিয়ে এই ধান কাটিব ধান কাট তাৰদিনত ৰবাব টেঙা নিয়ে। এইবিলাক পথাৰৰ তাতে খা মজা বেলেগ। খেতিয়ক বিলাকৰ।
অঁ,।
আৰু ফূৰ্তি পায় সেনেকে খালে। তে, অঁ অঁ। ভাল লাগে খায়। দিবা যায়ো ভাল লাগে, খায়ো ভাল লাগে, আমাৰ আছে নহয়, খেতি! হেই দিব যাওঁ, পথাৰত। আগতে পথাৰত যিহে কৰে, হাল-বাই মৈদে মাছবিলাক ওলাই ধৰি কি, ভাল লাগে। মাছবিলাক, সেইবিলাকো কৰো আমি। সেইকেইটা আহি কেইদিনমান আগতে মাছ ধৰিলোঁ আৰু ধৰি কেনে খালোঁ, এতিয়া কঠীয়া ৰুই আছে আৰু। সেই ৰোৱাৰ পাছত ধান হব ধান ওলাব আৰু। কাটি কাটি মাহকলেকে আঘোণক লাগি। কাতি, আঘোন মাহত কটা যাব এইবিলাক ধান। এতিয়া ধান ৰুই আছে।
অহ, হয়, হয়।
তাৰ মানুহক চাহ দিব লাগিব, আকৌ।
অ', ন!
উম ইলাক কষ্ট আছে।
আছে দিয়া বহুত খিনি কষ্ট অ খৰচ। কষ্ট মানে তোমাৰ লাভ হয় নে?
তাৰে মাজতোই ঘৰৰ চাউল কেইটা খায় থাকিব পাৰি আৰু।